উম, চাউণ্ড আহি আছে?
অ', আহি আছে।
অ', উ আপনো আপুনি দিনৰ আৰম্ভণি কিনি কেনেকৈ কৰিব বিচাৰে?
হা হা।
প্ৰত্যেক দিনৰ আ দিনৰ আৰম্ভখিনি কেনেব কৈ কৰিব বিচাৰে আপুনি?
মই প্ৰতিদিন ৰাতিপুৱা সময়ত উঠো তাৰপিছত মুখ ধুওঁ ব্ৰেকফাষ্ট খাওঁ তাৰপা অফিচ যাওঁ তাৰপ দিনৰ সময়ত পঢ়া লিখা বা এনেই কাম কৰোঁ। দুপৰীয়া সময় ভোজন কৰোঁ তাৰপিছত অলপ জিৰাম লওঁ আবেলি বন্ধু বান্ধৱৰ লগত অলপ কথা বা ফেমিলিৰ লগত অলপ টাইম স্পেণ্ড কৰোঁ।
হয়।
আপুনি?
অ'। মই দিনটোৰ আৰম্ভ কণি এটা শু চিংক ওখ ৰুটিনৰ অহ, বাবে মই কৰোঁ আৰু পোৱা সোনকালে উম, উঠি কিছু সময় উ, নিজৰ কামৰ পৰিকল্পনা কৰি উ সমগ্ৰ দিনটোৰ উম, কাৰ্যকৰী বাবে উম, কৰিব পাৰো মই। আৰু মই ব্যক্তিগতভাৱে ৰাতিপুৱা সময়খিনি পৰীক্ষাৰ প্ৰস্তুতি ন' উম বা ইংৰাজী শিকবলৈ ব্যৱহাৰ কৰোঁ। উম, যিয়ে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু গতিক দিনটোৰ উম, আৰম্ভিক আৰম্ভণিতে উম যদি আপুনি কঠিন কামটো সম্পন্ন কৰাৰ সিদ্ধান্ত লয় উম, তেন্তে দিনটোৰ বাকী সময়খিনি অতি সম্পূৰ্ণভাৱে আহ, আৰু মানসিক চাপখিনি শুই পৰে। উম আৰু সহজ হৈ যায়, ত' দিনটোৰ আৰমভি কৰা। আৰু আপুনি পৰীক্ষাৰ প্ৰস্তুতি কৰে নেকি আৰু যদি কৰে কি বিচাৰে? দৈনন্দিন জীৱনৰ ভাৰসাম্য হিচাপে আপুনি?
সময়মতো সব সময় মিলাই টাইম টেবল হিচাপত কৰিব লাগে।
হয়।
সব টাইম টেবল সকলো পৰিষ্কাৰ নিয়মিত অভ্যাসৰ বাবে সুস্থ থাকোঁ, তাৰপিছত টাইমমতে খোৱা দোৱা কৰিব লাগে, টাইম মতে উঠিব লাগে।
হয়।
ঘৰৰ তাৰপিছত সন্ধিয়া অলপ খেল ধূল বা ৰাতি পৰিয়াল পৰিয়ালৰ লগত ভোজন খাওঁ, তাৰপিছত শুই পৰোঁ, সব টাইম টেবল হিচাপত কৰিলে ভাল হয় ৰেগুলাৰ লাইফত।
অ'।
আপোনাৰ?
আৰু মই পৰীক্ষাৰ প্ৰস্তুতি লও কাৰণ মই চৰ চাকৰি আৰু প্ৰাইভেট যিটো হওক মোৰ পৰীক্ষা প্ৰস্তুতি আৰু দৈনন্দিন জী আপোনাৰ মাজত ভাৰসাম্য ৰখাৰ মূল চেষ্টা কৰো আৰু এটা টাইম উম, চাৰ্ট তৈয়াৰ কৰো মই কি পঢ়িম, কি কৰিম আৰু উম, কৰিম কক ডিনাৰ আৰু ককন এইটো মোক এটা চাৰ্ট বনাই লও। আৰু মই এতিয়া ৰেলৱে শিষ্টি ইয়াৰো অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি উম, চলি আছো মই। আৰু প্ৰতিটা কামৰ বাবে সময় নিৰ্ধাৰণ কৰিলেও মই কাৰণ এইটো মোৰ বাবে- সহজ হয় প্ৰত্যেক দিনটো আৰু ইয়াৰ উপৰিও অ ঘৰুৱা কাম যেনেকৈ উম--' পঢ়া- শুনা তাৰ মাজত এটা ব্যয়ধান ৰাখাটো প্ৰয়োজন যাতে উম- মগজুক আৰু জিৰণি দিব পৰা যায়। একেই ধৰণেৰে উম অভ্যাস আৰু পেটাৰ্ণ দৈনিক অনুচৰণ কৰিবলৈ মই সহজ হৈ পৰে মোৰ কাৰণে আৰু উম মানসিক ভাগৰো অনুভৱ নহয় মোৰ, কাৰণ এইটো কৰাটো মানে গুৰুত্বপূৰ্ণ হয় মোৰ বাবে। আৰু আপুনি উম কামৰ মাজত বিৰতি লয় নেকি আৰু যদি লয় কি কৰা আপুনি?
অঁ কামৰ মাজত বিৰতি লয় অলপ টাইম ৰেষ্ট ল'ব লাগে।
হয়- হয়।
এইটো নিয়মিটো অলপ ধৰক তেতিয়া অলপ গাটো অলপ ৰেষ্ট পায় তেতিয়া কামটো ভালকৈ কৰিব পাৰি।
হয়।
সুস্থ থাকিবলৈ ভাল অভ্যাস দৰকাৰ সময়মতো উঠিব লাগে খোৱা ধোৱা কৰিব লাগে। প্ৰতিদিন পৰিষ্কাৰ আৰু পৰিপাত থাকি ব্যায়াম ম্যায়াম কৰিব লাগে।
হয়।
পুষ্টিকৰ আহাৰ খোৱা আৰু বেছি জাংক ফুড নাখাওঁ এইবোৰ অভ্যাসে মোক সুস্থ ৰাখে
অ',
আপোনাৰ
আৰু, মই একেই উম এক একে ৰাহে কাম কৰি থাকিলে মোৰ গাটো উম ৰেষ্ট নপায়। এই কাৰণে, কৰ্ম ক্ষমতাও কমি আহায় যে মই অম কামৰ মাজতে অলপ - অলপ বিৰতি লোৱাটো খুবেই দৰকাৰি আৰু মই লওঁ যেতিয়া মই কাজ কৰো আৰু কাজৰ পাছত মই গণিত বা ব্যাকৰণ আ জটিল যোন খিনি প্ৰশ্ন সমাধান কৰো। তেতিয়া মই বিশ ত্ৰিশ মিনিটৰ ব্যৱধানত অলপ সময় জিৰণি লওঁ ই সময়ত মই গান শুনা আৰু অলপো উম অ কথা বাৰ্তা পাতিলোও মৌ মোক আৰু যিয়ে মোক পুনৰ কামত মনোনিৱেশ কৰিবলৈ। আহ নতুন শক্তি দে আৰু সেয়েহে উৎপাণ আহ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ। বিৰতিটো মোক অতি অৱশ্য আৰু অভ্যাস হৈ পৰে। যি কাৰণে প্ৰত্যেকটো ব্যক্তিৰ কামৰ মাজত অলপ অলপ পাঁচ মিনিট, বিশ মিনিট আৰু দহ মিনিট বিৰতি ল'ব লাগিব আৰু কাম টো ভাল হয় তাৰ পাছত।
অ'।
কাম নকৰে অলপ অলপ উম, বিৰতি ল'ব লাগে। আৰু আপুনি উম আ, কেৰিয়াৰে পৰিকল্পনা কেনেকৈ কেনেকৈ কৰিব লাগে আপোনাৰ মতে?
কাৰ, কাৰিয়াৰৰ কাৰণে আপোনাৰ ডিচিপ্লিন থাকিব দৰকাৰ হয়। আপোনাৰ চ'ব টাইম টু টাইম কৰিব লাগে, চ'ব কাম টাইম টু টাইম কৰিব লাগে। ভাড়া, টাইমত উঠা, টাইমত খোৱা, টাইমত শুৱা। চ'ব টাইম টু টাইম কৰি ৰুটিন হিচাপত কৰিলে কাৰিয়াৰ বনাব পাৰি। আ, লাইফত আগে আগত বহিব পাৰিম, নহ'লেতো এনেই এনেই থকা হৈ যায়।
আহ, আৰু মোৰ মোৰ হ'ল উম, কেৰিয়াৰৰ পৰিকল্পনা কৰি মই প্ৰথমে নিজৰ ৰুচি কোন কোন ক্ষেত আছে আৰু ৰুচি আৰু ৰুচিৰ লগত দক্ষতাৰ ওপৰত ভিত্তি কৰি মই লক্ষ্য স্থিৰ কৰি, কাৰণ মই নানান এক্সামৰ প্ৰেপাৰেশ্যন কৰি আছোঁ আৰু মই আম কৰ্মক্ষেত্ৰৰো বিষয়ে গৱেষণা কৰো মানুহৰ লগত আৰু আম, আপুনি যি কামনো যি কামেই নকৰক সেই কামে বাবে আপোনাৰ বৰ্তমান শিক্ষা আৰু অভিজ্ঞতাৰ কিমান প্ৰাসংগিক সেয়া বিচাৰ কৰিব লাগে। উম, সঠিক দিশত আগুৱাবলৈ আপুনি সঠিক তথ্য আৰু ভাণ্ডাৰ থকাটো অতি আৱশ্যয়ক, ধৰি লওক মই এটা পৰীক্ষাৰ প্ৰস্তুতি লৈছো। কিন্তু মই যদি না জানো এইটো কি হয় চিলবছ, এইটোৰ পেটাৰ্ণ কি হয়? ত মই উম, মইতো উম, পুৰি থাকো পুৰি থাকো আৰু পৰীক্ষাৰ সময়ত মই কিছু নাজানো কাৰণ মই পেটাৰ্ণ নাজানো, চছিলেবাছ নাজানো। ত' সেইকাৰণে ই চ'ব জানিব লাগে মোৰ বাবে। আৰু আপুনি উম, ডিজিতেল সঁজুলি ব্যৱহাৰ কৰে নেকি? লেপটপ ফোন আৰু যি যিবিলাক যি আছে।
অ', আজিকালিতো মোবাইল ফোন দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ অংশ হৈ গ'ল, মোবাইলৰ জৰিয়তে কথা পাতিব পাৰোঁ, কৰিব পাৰোঁ, নতুন তথ্য জানিব পাৰোঁ। কিন্তু মোবাইলৰ অতিৰিক্ত ব্যৱহাৰ ভাল নহয়। সেইটোকে আমি সঠিকভাৱে মোবাইল ব্যৱহাৰ কৰা উচিত।
হয়। আৰু মোৰ মোৰ মোৰ বাবে বৰ্তমান সময়ত আমাৰ লেপটপ আৰু ফোনবোৰে কেৱল মনোৰঞ্জনৰ নহয় বৰঞ্চ আহ প্ৰস্তুতি আৰু এক ডাঙৰ হিচাপে মই উম ব্যৱহাৰ কৰো আৰু মই মোৰ লেপটপৰ সমস্যা নিজে সমাধান কৰিবলৈ চেষ্টা কৰো যদি মই নাপাৰো তেন্তে মই দোকানলৈ যাব বিচাৰো আৰু যিয়ে মোক প্ৰতিযোগিতাৰ দিশত বহু কথা শিকিবলৈ সহায় কৰে লগতে অনলাইন এ অনলাইন টেষ্ট বা মক টেষ্ট বা ডিজিটেল কাৰেণ্ট এফেয়াৰছ বা এই ডিভাইচৰ সঠিক ভাৱে ব্যৱহাৰ কি ভাবে কৰোতো পৰীক্ষাৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণতা মই দেখো আৰু অৱশ্য অতিৰিক্ত সময় অপব্যয় নকৰিলে কেৱল প্ৰয়োজনীয়তাৰ কামত ব্যৱহাৰ কৰাটো বুদ্ধিমান আৰু মই এইটো কৰো কাৰণ মোবাইল এতিয়াও জিনিচ লাইক আপুনি চচিয়েল মিডিয়া আৰু যিমান আন যিমানেই আপুনি চচিয়েল মিডিয়াই ঢুকিব টিমানেই তেমনি আপোনাৰ এ লাগিব আৰু একো দেখিলে আৰু একো দেখিলা ইমান কৰি কৰি
এইটোৱে সময় কেতিয়া ওলাই যায় গমে নাপাই।
অ অ অ। এইটো হয় আৰু আপুনি জীৱনৰ অনুশচনে গুৰুত্ব কি বুলি ভাবা?
হা হা?
জীৱনৰ অনুশাসনৰ গুৰুত্ব অ জীৱন মই, মই ভাবো অনুশাসন অবিহনে কোনো ডাঙৰ লক্ষ্যত উপনীত হোৱাটো উম, প্ৰায় সম অসম্ভৱ। এটা নিৰ্দিষ্ট কাম বৈধক হয় আৰু।